ত'
হেল্ল'!
অ', কি কৰিছে?
অ' আই এয়া। এয়া কি কৰা বুলি কম ভাত কেইটা খালোঁ, খাই পেলাই বাচনকেইটা ধুই আহিলোঁ।
অঁ।
সিফালে আৰু ইটো সিটো কাম থাকে ন ঘৰৰ।
থাকে থাকে।
তাকে, তুমি কি কৰিছা?
এ মই কি কৰিব এই ছোৱালীক খোৱাই লৈ পেলাই
উম
তাৰপিছত আৰু এই আছোঁ আৰু ইফাল সিফাল কৰি পেলাই, আজি মানে ওলাই যাম বুলি ভাবিছো এই দীঘল গাৰু যে অকণ অকণি যে
উম
মানে গোটা গাৰু তেনেকুৱা গাৰু দুটামান লাগে
অ'
তাকে কিনি আনিমগে বুলি ভাবিছোঁ
ক'পা কিনা তোমালোকে?
এই মানে ৰাস্তা কিনাৰতে পাম নেকি বুলিয়েহে ভাবিছোঁ আও
ৰাস্তা কাষপা এনেই তোমালোকৰ তাত মল চল নাই জানো, আছেতো
আছে আছে তাতো পাই নেকি?
মলত পাইতো সেইবো
দাম কেনেকে লয় আপুনি জানেনে?
নাজানো অ কিনা নাই যে
অঁ তাক উম তাকে দোকানৰ পা আনিম বুলি ভাবিছোঁ কি হয়
তাকে
মানে এই ছোৱালীজনী কিনাৰ দি থবলে
দীঘলকৈ বনাইয়ে ল'ব পাৰা দীঘল গাৰু যে অ বনাই কেনে ল'ব পৰা দীঘল গাৰু
এ বনাই মানে এতিয়া এইটো চিজনত বনাই লব নোৱাৰি নহয়
অ সেইটোও হয় ন
কাৰণ এই চিজনটো এইটো বেলেগ হৈ গ'ল যে
বেলেগ হৈ গ'ল
উম সেইটো কাৰণে আক এইটো চিজন টো ধৰক এই হেৰি ছিজনহে
গৰম চিজন
অ
এই আহিন মাহ আহিন মাহ মানৰ পৰাহে পাৰিবা, এই ধুনী বিলাক ঘূৰি ফুৰিব নহয়
ঘূৰি ফুৰিব সেইটোৱে সেইটোৱে নহলে এইটো একদম বহুত
ভাত কিহেৰে খালা আজি?
ভাত এই ভোল এনেকে ভাজিলোঁ
উম
তাৰপিছত আৰু এই নয়া তেনেকে ভাজি সতিয়ে চাটনি অকন বনাই তেনেকেই খালোঁ আৰু হেৰি নহয় মই আপোনাক কথা এটা সুধিম সুধিমগৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ বোলো ফোন এটা কৰোঁ আৰু সোধোঁ
দিয়া কোৱা কি কথা?
এই নহয় নহয় বেলেগ তেনেকুৱা ধৰণৰ একো কথা নাই এই আপোনালোকতো ধৰক আপুনি বহুত এইবিলাক ক্ষেত্ৰতে জানেই জানা শুনা কথাই মানে আমাৰ ছোৱালীজনীও এতিয়া ডাঙ হৈয়ে আহিছে হয় নাই লাহে ধিৰে এ এতিয়া অ আজিকালিতো আপুনি জানেই যে ল'ৰা- ছোৱালী বিলাকক মানে কিমান কি শিকাব লাগে, কি কৰিব লাগে সৰুঅ পৰা আপোনাৰ আকৌ ল'ৰাটোক আকৌ বৰ ঠাণ্ডা মুণ্ডা, বহুত ভাল ল'ৰা গতিকে বোলো সৰুঅ পৰা এনেকুৱা কি কৰোঁ বোলো মই
আমাৰ ল'ৰাটোতো ল'ৰাটো ছোৱালীজনীও ঠাণ্ডা দিয়া।
অঁ' তাকে মানে কি হয়। এতিয়া মানে বাহিৰ উম আজিকালি ধৰক আমি অকলে অকলে অকলশৰীয়া থকা মানুহ। আগতেটো আমি যৌথ পৰিয়ালত ডাঙৰ হোৱা মানুহ এতিয়া অকলে থাকে যা মানুহ মাত বোল কৰিবলৈ শিকে বা কিবা এটা মই মানে সেইটোও বিচাৰো মানে।
অঁ' সেইটো কি জানা সেইটো এটা কথা। সেইটো ঘৰখনৰ ওপৰতহে নিৰ্ভৰ কৰে কিন্তু গোটেইখিনি।
অঁ'
হয়।
নহ আমি বহুত চকু দিওঁ মানে আমি দুটা কিবা লাগিল লৈ মেলিলেও যাতে চিঞৰ বাখৰ নহয় বা তাই শুনিব লগা নহয় সেইটো আমি চকু দিওঁ।
অঁ' সেইটো সেইটোৱে আৰু ধৰা কাৰোবাৰ ওচৰ পাজৰ মানুহৰ বিপদ আপ বিপদ হ'লে আগবাঢ়ি যোৱা। সেইটোতো মানৱতাৰ কথা নহয় জানো ইজনে সিজনক সহায় কৰাটো। ঘৰলৈ মানুহ এজন আহিলে ধুনীয়াকৈ আহক বহক। মাত এখা দি।
এন সেই মানে এটা কথা মই তাই চাই থাকো। তাই কিন্তু সকলো মানুহকে মাতে সেইটো তাই সৰু পা গুণ আৰু সেইটো গুণ আমি ভালো পাওঁ।
সেইটো ভাল কথা অঁ'।
অঁ' ত তাই গেটৰ ওচৰত ৰখি থাকি পেলাই ৰাস্তাই দি অহা যোৱা কৰা মানুহকো তাই মাতে মানে। এতিয়া সৰু বুজি নাপায় কাৰণে মাতে।
বুজি নাপাই হলেও সম্বন্ধ বিলাক সৰু পৰা শিকাব লাগে। বয়সস্থ মানুহে এজনক ককা বা
অঁ'
অলপ হেৰি মানুহ এগৰাকীক বমা বা খুৰী বা আইতা। এই সম্বন্ধবিলাক পহিলাৰ পৰা শিকাব লাগে। আৰু মানুহ এজন হেল্লো'
আপ আপোনাৰ মাতো লাগি ধৰিছে দেই মাজে সময়ত।
অ হয় নেকি।
অঁ'
এতিয়া অলপ দিনৰ পৰা এইটো বেয়াও হৈছে ৰবা নেটৱৰ্কটো ইয়াত।
অঁ' সেইটো সেইটো কাৰণে মানে মই মানে বহুত চিন্তা কাৰণ আজিকালি সক সকলোৱে পতককে মানুহৰ লগ শুনিছো শুনিছো মানুহৰ লগত মানে কি হয় মিলিবলৈ অকমান টান হৈ পৰে আমি যিহেতু ইয়াত থাকোঁ মই সেই কাৰণে মোক মোবাইল মূলত বহুত চাই থাকো মানে। যে কেনেকে কি কৰিব পাৰো চিন্তাৰ বিষয়ে দিয়কচোন।
এ ৰাম নকবা।
ভাল হলে প্ৰশংসা কৰিব আৰু বেয়া হলে মাকৰে দুখ দিব দিয়কচোন।
মাকৰে দুখ মাকৰে দুখ।
দুখ দুখ পোৱাটো পিছৰ কথা ভাল হোৱাটোৱে বিচাৰো আন্তৰিতে কিন্তু মানে আপোনাৰ ইমান ধুনীয়াকৈ ল'ৰাটোক বা ছোৱালীজনীক ইমান পঢ়া শুনাক কৰি ভাল মানুহ কৰিলে বাৰু যি নহক হেতি এতিয়া ডাঙৰ হল হলো সৰুৰে পৰাইতো কাঠনিটো মাৰিব লাগিব।
সে সেইটো কৈছো যে তোমালোকৰ নিজৰ লগত কথা, পৰিৱেশটোৰ লগত কথা।
ফাউণ্ডেশ্যন ভাল হ'লে ওপৰ খিনি ভাল হ'ব হয় নে নহয়।
সেই এইটো বঢ়িয়া কথা এটা কলা। সেইটো নি যে তোমালোকে প্ৰথমৰ পৰা চকু দিব লাগিব। বিশেষকে দেউতাকে বেছি সময় নাপায়।
নাপায় অঁ' সেইটোৱেই।
মাকে মানে অকমান বেছি অলপ এইবিলাকত নজৰ দিব লাগিব আৰু।
মানে তাই মানে মই কি চাই থাকে মই-মই চাওঁ মানে তাই মোৰ মোৰ লগতে বাৰু বেছি লাগি থাকে। তাইক এতিয়া মই ভগৱানৰ ওচৰলৈ থপনাত মই সদায় সেৱা কৰো মই যাওঁ। তাইয়ো ওচৰত ৰ-ৰৈ পেলাই তাই হাতযোৰ কৰে। তাৰপিছত আমাৰ আগফালে মানে এই হেৰি এটা আছে তুলসী ভেতি তাত তটো তাই গৈ পেলাই চই সেৱা কৰে।
এহ মজা, এতিয়া পৰা সেইটো শিক্ষা পাইছে ভাল কথা।
নহয়, শিকোৱা নাই মানে কি হয় তুলসী ভেতিটোত ভগৱানৰ ফটো আছে টাইলছত লগোৱা। সেইটো কাৰণে তাতে হাত টো মহাই মহাই সেৱা কৰে মানে তাই দেখে ভগৱান এইজনটো আমাৰ বুলি সেৱা কৰা থপনা জেগাতো আছে ফটোখন।
উমঁ।
তাৰ চাগে অনুমান কৰে আৰু খুব সম্ভৱ মানে। তেনেকুৱা ধৰণৰ কথা। কথা কিন্তু মানে মই সেইটো ক'ব যোৱা নাই। সেইটোতো বাৰু মই মোৰ ফালৰ পৰা চেষ্টা কৰোঁৱেই। কিন্তু মানে এতিয়া মোৰ চিন্তা সেইটো হয় যে আজিকালি মানে কম সংখ্যক মানুহৰ লগত থাকিলে অকল টিভিটো চাই বা মোবাইলৰ লগত লাগি থাকিলে মানুহ মাতিব নাজানে ল'ৰা ছোৱালী বিলাকে।
যান্ত্ৰিক, যান্ত্ৰিক হৈ যায়।
অঁ' সেই বস্তুটো হয় বুলি মানে মানুহ আহিলে আগফালে ওলাই নহা নিচিনা।
এটা কথা দেই আৰু এটা কথা মই এইখিনিতে কওঁ এতিয়া আমাৰ তেতিয়াৰ দিনত নাছিল বাৰু ইহঁত জন্ম হোৱা দিনত।
অঁ।
তুমি আৰু এটা কথা লক্ষ্য কৰিবা।
অঁ।
এই ধ-ধৰা তাই মোবাইলটো চাই আছে কেতিয়াবাতো চাইও- ধৰা অকণমান সময় চাব লাগিব ও।
কিয় হয়, অঁ'। যিহেতু।
তাতে ডাঙৰ মানুহ আহিছে, এতিয়া নহয় বাৰু এতিয়া তেওঁ বহুত হৈ আছে ন।
হয়।
যাতে দুজন ডাঙৰ মানুহে কথা পাতি আছে বা তিনজন মানুহে কথা পাতি আছে বা- তাইয়ো ওচৰত বহি আছে, তাইক তেনেকে মোবাইলত ব্যস্ত হৈ থাকিব নিদিবা তেতিয়া সেইটো মানে এটা বেড মেনাৰছত পৰে ন'।
নহয় নহয়, মেনাছটো সেইটো সেইটো মই বুজো কিন্তু মানে তেনেকুৱা তেনেকুৱা সহজত মই মেনা টো দূৰৰ কথা। মই মানে সেই মেনাৰছ বুলিও নহয় মই মানে মোবাইলটোৱে নিদো, তাই মানে মানুহ এটাৰ লগত থাকিলে লাগিলে মানুহটোৰ লগত লাগি লাগিয়ে থাকক, চিকুতা বাকুটাই কৰি থাকক। কিবা এটাকে কৰি থাকক, কিবা এটা কথা পাতক মানে।
কথা পাতক দুটা কথা শিককো শিকক ডাঙৰৰ পৰা।
শিকক আৰু শিককতো তাই মানে ধৰক এতিয়া মানে- মানুহক চাই বুজি পায় মানে ধৰক- কিবা এটা আনি ক'ৰবাত থলে বা ইমান কথা চতাতো বুজি নাপাই ধৰক ভাল বুজা হোৱা নাই ইটো বস্তু আনি সেই তাত ফালে তাৰ বস্তু নি তাত থলে মই মানুহ থাকিলে মানে তাৰ মাজতে সোমোৱাই- মোবাইল চোবাইল বাদ দি সেৱা কৰি থওঁ।
বহুত ভাল কথা।
বা বহী এখন দি পেলাই তাতে আঁকি বাকি তেনেকেই থাকে।
মানুহৰ মাজত থাকিলে ল'ৰা ছোৱালী মানে সামাজিক হয়ো।
সামাজিক হয়ঁ সামাজিক হয়ঁ।
অকল মোবাইল টো লেপটপ টো টিভিটোৰ মাজত।
স মই মানে এতিয়া মই কথাটো মানে মই ঠিৰাং কৰিব পৰা নাই মই এওঁৰ লগত- কথা পাতো যদিও মই এইটো বিষয় লৈ পেলাই মানে মোক মোৰ মানে মই নিজেই বুজি পোৱা নাই যে মই কি সিদ্ধান্ত লওঁ।
উমঁ!
কাৰণ আজিকালি মানে ল'ৰা ছোৱালীক উমঁ বহুত সোনকালে স্কুলত দিয়ে।
অঁ!
বহুত সোনকালে। হয় সিহঁতৰ প্ৰেছাৰ থাকে বৌ কেজি ওৱান কেজি টু আৰু কি কি পঢ়িব লাগে লাগ- এয়া আমাৰ দিনতো নাই মই ভাবো মই- তিনি বছৰতে নিদিওঁ নেকি? নে দীবৈ লাগে নেকি?
দিবই লাগে মানে তাত কিছুমান ল'ৰা ছোৱালীৰ লগত সিহত- বন্ধু হেলৌ! হেলৌ! হেলৌ! হেল্লৌ! মই নো শুনা হয় মই নুশুনা হৈ গৈছিলো। মানে বন্ধুপাতি লবা কবা দুজন বন্ধুৰ লগত লগ লাগি- সিটো কথা শিকিলে সিটো কথা শিকিলে। তেনেকুৱা এটা এটা সিহঁতে বানাচ- গান শিকিলে সামাজিক শিকে সেইটোও হয়ঁ। মানে সিহতৰ কৰণে সেইখনেই সমাজ ন'।
সেইটোৱে সেইটোৱে।
নেই হওঁক পোন্ধৰ জনেই হওঁক তেতিয়া ওলাই গৈ সৰু অৱস্থাতে ওলাই গৈ লগ বন্ধু পালে। বা শিটো শিক্ষকসকলক পালে। গতিকে সেইখন এখন সমাজ সেইটো বেয়া কথা নহয় কিন্তু। কাৰণ খেলা ধূলা নাচ গানৰ মাজে দিশে হয় প্ৰথম অৱস্থাতো।
ন হয় কিন্তু- মানে মইছো জন্ম হোৱা তিনি বছৰৰ পিছতে তই যা ক এৰি দিছোঁ। এনেকুৱা নিচিনা হৈ যায় নেকি বাৰু মানে বুজটোয়ে ডাইৰেক্ট দি দিয়া হয় নেকি অ অ আ ক ক। ক কিবা এটা অ আ তো দূৰৰ কথা কিবা এটা কবও নোৱাৰা হয় থাকে।
এনেকুৱা নাচ গানৰ মাজে তেনেকুৱা ভাল স্কুলো আছে নাই বুলি নকও-
আছে ন' ন' আছে জক। মানে তাই প্লে স্কুলত নিদিলে মোৰ এইটো ক'ব লগীয়া নাই। কিন্তু পঢ়া পঢ়া বুজাতো মোৰ দিব মন যোৱা নাই বহুত সৰুতে।
সেইটোতো দিব নালাগে বহুত সৰুতে পঢ়াৰ বুজাতটো। গৈ পাইছা নে? বহুধজনক ভাৱে শিকা সেইটো তেওঁলোকৰ শৰীৰ মনৰ কাৰণেও ভাল সিহঁতৰ।
অ'
আমোদ কৰি পেলাই কিবা এটা শিকোৱাতটো হয় না কিবা এটা কলে সাধু এটা বা এনেকে ভাও ভুঙতি দেখুৱা হলে সেইটো। সেইটো ঘৰতে কৰিব পৰা এক বহুত ভাল কথা। কিন্তু মানুহৰতিয়াল হয়।
হয় হয়।
আৰু দুই চাৰি মানুহো লাগিব।
লাগিব হয়। বাৰু দিয়ক বুজিছে আপোনাৰ কথাখিনি শুনি মই মনত ৰাখিলোও ভালে পাইছো দিয়ক। মই চেষ্টা কৰিম তাকে কৰিবলৈ মোৰ সেইটোয়ে জানিব মন গৈ আছিলে মানে। বয় লাগি থাকে গম পায় নে আজিকালি ঢেৰ শিক্ষা দিব লাগিব সৰু পাম উম,।
বিশেষজ্ঞ নহয় বাৰু। তথাপিতো মই যি মোৰ জ্ঞানে অ'
আপোনাৰ মা খোৱা বহুত ডাঙৰাৰ লৰা ছোৱালী আনাৰ অভি্ঞ আভিগটা হৈ গ'ল এতিয়া আপুনি অভিজ্ঞ এতিয়া আমি এতিয়া হৈছোহে মাক।
অ'
সেইটো কাৰণে ঠিক আছে দিয়ক দেই।
ঠিক আছে ঠিক আছে দিয়া দিয়া।